হেল্ল' শুনিছা?
অ', শুনিছোঁ। আপোনা লগত ধুনীয়া আপোনা লগত ধুনীয়াকে শুনা পাওঁ, এই কৃষ্ণাই কৰিলেহে কিয় প্ৰব্লেম পাওঁ আৰু।
অ',, মই আজি ভিতৰ পৰা কৰিছোঁ বাৰু পায় নে নাপায় চাইছোঁ।
এনে ক'ত বাহিৰ বাহিৰ হয় মানে অ', শুনি আছো মই ধুনীয়া। অ', উম তাইও বাহিৰলৈ যায় উম। মই ৰুমতে কৰো ধুনীয়াকে বাহিৰতে ন নাযাওঁৱে।
অহ। উম বৌহতৰ নিচিনা এ দালি। দাদাই বনাব দিলো দাদাকে, বনালে একেবাৰে। খাবই মন নাযায় দেখোন। দালি, লেচেৰা মাছৰ ভাজি। তাৰপিছত কৰি থকাৰ কাৰণে, এই দেহা আহিলে জলেই বোলো দেহা মোৰ ভাতগিলা না তই বাঁহৰ গাজ অকমান লৈ আহ যা।
কোন দেহা?
এই ভতিজাটো ডাঙৰটো যে।
অ'।
মাহঁতে প এই বাঁহৰ গছ কাটি থৈ দিছে যে, এই মই বোলো এক্কে গিলা নেযায় তাহ বাঁহৰ গাছ মোৰলেকে বোলো গিলা যাব মোৰ ভাতকেইটা খাব পাৰিম। সেই অকমান আনিল যে, নাই। নাই, নাই, সিহঁতে মাকহঁতে কাটি পেলাই থৈ দিছে।
অ'।
অলপ আনি দিছে, সেইখিনিয়ে জলকীয়া চলকীয়া সানি লৈ পেলাই, তেহে খাব পাৰিছোঁ ভাতকেইটা।
এই দালি খাব মনেই নোযোৱা হ'ল। এইকেইদিন আমি সেই তৰকাৰী খুৱাই আছে আকৌ, আমাৰ
ওলাই, আমাৰ গাাজ টেঙা নায়েই মানে, এইবিলাক নিয়ম নকৰে, গাজ টেঙা যে খায়েই পোৱা নাই আজিলৈকে। এই গাছ টেঙা খালে বোলে সেইটো জণ্ডিচ বেমাৰটো বেছি হয় বুলি কয় আৰু আমাৰ ইয়াত কোনোৱেই নাাকাটে। আমাৰ এতিয়া ইমান সোপা, উহো।
উম।
মানে অইন চব পাব আপুনি সেই গাছ টেঙাটো, এতিয়া আমাৰ ইমান সোপা ভলুকা বাহ বহুত গাজ ওলাইছে আকৌ, এতিয়া ওলাও বুলি কোৱা হয় বহুত গাজ টেঙা ওলায়।
উম, ডাঙৰ হ'ল নেকি?
অ', অ' হল আৰু মাজত দুই এটা ওলাই নেকি শোনে যে ভয় লাগে নাযাও।
অ'।
ওলাব চাগে নেকি জানো। ইমান সপা ভুলুকা গছ আৰু, হা
অ' বা চ-সকলোকে কাচোন কাটে তোমালোকৰ কিয় নাকাটে আৰু?
নাই আমাৰ নাকাটে। সকলোতে লোকে হে কি কয় এগাছ টেঙা খাই, মই যে ইমান বছৰ হ'ল বিয়া হোৱা দিন ধৰে আজিলৈকে, মানে চব টেঙা খাই এয়া জণ্ডিছ বেছি হয় বুলি কয় আইতাহঁতে আৰু।
অ' গ'ম নাপাওঁ দেই। মই শুনা নাই কিন্তু।
উম, কাষ্টেঙা
এই বাহনডালৰ কথা সুধিছিলানে নায়ে?
ঐ নায়ে সোধা আকৌ, নাই পাহৰিলোয়ে।
পাহৰিলা?
পাহৰিলোঁ। কাইলৈ আকৌ মনত পৰে নপৰে আৰু
উম, দিনতে মনত পেলাই দিব লাগিব।
উম, কি হ'ব আৰু মনতে নাথাকে।
অ'।
কিয় মনত থাকিব ধুনীয়া টকাৰ টেনচ্যন হৈ থাকিলে।
কাপোৰ চিলাব লাগে কাপোৰ বান্ধিব লাগে, ধুমাই ধুম ফোন কৰিব লাগে হেয়া তাতে ইওঁ কিবা এটা কৰিম বুলি ভাবিলে সিও পেং পেঙেনি ধয়া আজিকালি ইমান বস্তু পাহৰোঁ নহয় মই, সেয়া বস্তু এটা সেয়াৰ লগতে খাই যা লাগিব। হু?
পাহৰাটো মেইন আৰু বুলো।
এ, হ'লেও আগত ইমান তেনেকুৱা নাছিলে। এতিয়া বেছি, এই মানে সি কিবা এটা বস্তু বিচাৰে দে যে দেউতাকে, অমুক' বস্তু টো ক'ত আছে মই অমুখতে আছে চোৱা, সি আকৌ কই আহ চাই দিয়াহি তাৰপিছত সেইডোখৰত নাই মানে। মানে মই বস্তু থওঁ বেলেগত আৰু কৌও বেলেগত।
অ', অ' সেইটোৱেই।
কেতিয়াবা কই অমুকে বছ অমুকটো বস্তু ক'ত আছে, মই বুলো অমুকত চোৱাচোন তাৰপিছত নাপায় সেইটো ঠাইলৈকে বেলেগতহে পায়। তাতে তেতিয়া কয় এই আছে অমুকতহে পালোঁ, মই কলোঁ জানাইচোন মাথাটো অকনমান বেয়া বুলি কলে।
এয়া তেনেকুৱাই হৈছে। মই কিমান গালি শুনি থাকোঁ সেইটোৰ লগতে।
কিমান গালি শুনো এনেই বেঙা লগাই থাকে। অমুকত চোৱা বুলি কওঁলোগে বেলেগতহে থাকে। তাতে আকৌ দে এটা আছিলে, এতিয়া দুটা হ'ল আৰু। সেয়া টেনচনতে ইটোয়ে সিটো কৈ থাকোতে ক'ত কি কৈয়ে পাওঁ মনতে নাথাকে। না মনত থাক কে মানে অলপ সময় যে কথাটো কোৱাৰ পিছত পাঁচ মিনিট মান সময় ৰৈ ভাবোঁ তাৰপিছত মনত পৰে অ' অমুখত আছে যে সেই তেনেকুৱা।
মই যে আকৌ ভাবিলেও নাহে বহুত সময়লৈ।
অ' মানে তচমা দে অমুকটো বস্তু ক'ত? উহু তেনেকেতো নাহে তাৰপিছত যেতিয়া বিচাৰি ফুৰিব অ' অমুখতে আছে বুলি কওঁ এ, গালি খাই মমোৱা তেতিয়া। কি হ'বা পাহৰাটো যায়ে ন'। এটা টেনচনতে থকা নাযায় যে। এতিয়া বাহনীয়া কথাটো কিমান দিন হ'ল বা মনতে নাই।
সকলোৱে শুলেই নেকি?
এই চব টোপনি গল আৰু ইয়াক কাৰো জনসৈন্য একো মাতিকে নাই কথা কাম কৰা যে কিন্তু একে ৰাতিপুৱা সোনকালে আপোনাক উম ভাগৰ লাগে শুৱে কিন্তু ৰাতিপুৱা বিচনাৰপৰা নতি দে টং খাটাং কাবাৰ নহৰু পিয়াজৰ গোন্ধ ওলাবই আৰু।
শুনিছানে?
অ' শুনি আছো।
অ' অকণমান মাতটো ডিষ্টাৰ্ব কৰিছিলে।
উম মই শুনি আছো।
উম।
মানে কৈছো এতিয়া সোনকালে শুলে ৰাতিপুৱা শুই উঠাৰ লগে লগে নহৰু পিয়ঁয়াজৰ গোন্ধ খুটং খাটাং আপুনি
অ' সোনকালে উম আমাৰ খিনি তেনেকে নাই বাৰু এই হেৰি বজাৰলৈ যায় যে এই বজাৰ যোৱা ঘৰহে অকণমান সোনকালে উঠি মানে কুকাৰৰ মাত কিবা মাত শুনা যায় আৰু।
বজাৰত কোন
বজাৰত এইয়া এই কাপোৰ বেছে যে
ঐয়া সে অভিমানহঁতৰ।
অভি অভিজ্ঞানহঁতৰ আৰু এই আমাৰ সন্মুখৰ ফালে যে আছে।
অ'।
সিহঁতৰ সিহঁতৰ ঘৰহে আৰু সোনকালে এই কাপোৰ বেপাৰ কৰে যে
অ', অ', অ'।
ত বজাৰে বজাৰে ঘূৰি ফুৰেতো। সেইকাৰণে সোনকালে উঠি পেলাই বাকীবিলাক ইমান
অ' এনে সোনকালে নুঠিলেও নহয় ন' আকৌ।
অ' সিহতে উঠিবই লাগিব, পঠাবই লাগিব উম সেইকাৰণে আমাৰ বাকীবিলাক ইমান সোনকালে নব নাই যেনেকুৱা তেনে চেনেং চেনেং নুঠয়ে আৰু।
উম।
বাকীবিলাক চব এটা টাইমত আৰু
উম।
এতিয়া গৰম বুলি চবে ৰাতিপুৱা সময়তহে শুৱে অলপ ভালকে। ৰাতিটো শান্তিয়ে শুব নোৱাৰি।
আমাৰ একে মোৰ ইমান দিন হ'ল আহাৰ দিন ধৰি সেইটো নিয়মেই মোৰ শেষ নহ'ল আৰু মই যে সোনকালে উঠাটোৱে কিয় নোৱাৰো আৰু এ দেইজী দেউতাকে কি তোক বোলো কি খাই তুলিলে ইয়াক এ যিমান লাগে আপুনি বাৰটা এটাতে টো সে নুশুৱক। একদম দেৰিলৈ শুৱাই কেতিয়াবা মই ভাবো এই টোপনি গৈ আছে অলপ শুক দে উঠাই নিদিও অ' উঠি একদম দেৰিলে শুৱা অভ্যাস নাই।
নগাঁৱত থাকি আহিলো বেলেগ শাস্তি থাকি আহিছোঁ এইকেইদিন আৰু
এ সিমান মানুহৰ মাজত আৰু
নাই লাইন
কাৰেন টো
উম কাৰেণ্টো কম বহুত কাটে আৰু হেৰিয়ে যিকণ সময় আহে মানে একেবাৰে ভল্টেজ নাই।
উম।
ফেনখন একে ঘূৰো কি নুঘুৰো ঘূৰো কি নুঘুৰো আমাৰ এয়া ফেনৰ বতাহত থাকে। যোৱা গৈয়ে তাত থাকিলে গোটেই গা পুৰণি উঠি থাকিল। থাকিবই ন উম স ফেনখন দেখিলে খঙহে উঠি আহে তাৰমানে। আমাৰ এতিয়া কিমান স্পীড তাত একে নুঘূয়েই যেনে তেনেহে। শু কিনো ঘ শু কিনো উম তাত নাই এনেকুৱা শ
এই সিহঁতৰ হে থাকি থাকি অভাস হৈছে চাগে। উম।
প্ৰায় যটো এতিয়া আ এককেইদিন কিমান গৰম অশান্তি হৈছে সিহঁতো। তথাপিতো সিহঁতে এডজাষ্ট হেৰি কৰিব পাৰে আৰু আমি এতিয়া এনেকুৱা ফেনৰ বতাহত থঢাকি থাকি নোৱাৰোঁ ৰাণ একেবাৰে অ' ভিনদৌতো বগি থৈ গৈছে আৰু নাহোও ইয়াত বুলিবলে। একে ঠাণ্ডা দিন কৰিলেহে আহিম আৰু এই ধমটো লোৱা কিন্তু
অ'।
ঠাণ্ডা দিন পৰিলহে আহিম আৰু একেবাৰে নাহোমোৱা ইয়াতেও মৰিব লাগিব বুলি ক'লে সি একে আৰু শকত নহয় প্ৰতিটো মানুহক একেবাৰে পেট ওলাগে মস্ত এডাল। থাকিব পৰা নাই উম। তেকল আহ থাকিলে সিহঁতে আগদিনাই আহিলে। তি নাহি কালি গৈছোঁ আৰু সিহঁতে ডাঙৰ বাও আহিল কালি।
উম, মই সেই ডাঙৰ বজনীকে দেখা নাই আ পাক। আপোনালোকৰ বাকী এজনী দেখিছোৱাকে আপোনালোকত চম বাৰু।
অ' এই তাই বেলেগ ডাঙৰজনী বেলেগ।
বেলেগ!
উম। তাৰ গ়টো বেলেগ অকণমান চাপৰ
হয় নেকি কিয় আকৌ খেলক
সৰু সে এতিয়া আলহী খিনি বিয়া এ অহা আলহী বিলাক ধেইৰি লওক মানে বহুত দিনৰ মই লগ পাইছো যে।
উম।
বহুতেই তাৰপিছত আৰু বহুতে এতিয়া অলপ সৰু সৰুতে দেখা ধৰি লোৱা এতিয়া বোৱাৰী হোৱাৰ পৰা কিছুমানে দেখা দেখাই নাই এই জেঠা ছোৱালীহঁত আহিছে সেৰিহঁত আহিছে যে তাৰপিছত এই দেখা পালেও যেন সেই সৰু সৰুজনীয়ে ডাঙৰজনীয়ে চবতোকক সৰু হৈ আছে বুলি
উম এ মোৰ নিচিনা হৈছে আৰু এতিয়া।
অ'।
এ বিপ্লৱে একে সকলোতকে সৰু তাক ডাঙৰ বুলি কয় তাৰপিছত ৰুক্মিী তি ৰোপিনীয়ে তিনি নম্বৰ তাইক দুই নম্বৰ বুলি কয়। তাৰপিছত আকৌ আইমনিক মাজুজনীক কি নম্বৰ বুলি কয় মোক একে ব চাৰি নম্বৰ সৰুকৈ বনাই থৈ দিয়ে।
মই এতিয়া এক নম্বৰ হৈ আছোঁ। ডাঙৰজনী একেবাৰে সৰু হৈ আছে।
অ' একে সৰুজনী একেবাৰে ডাঙৰ।
অ'।
হয় ছোৱালীৰ ভিতৰত আপুনিে খব নহয় জানো? ফৰ্ম তোুলা বাইদেউৰ কিয় নম্বৰ?
তাৰ ছোৱালী ভূটৰত এক নম্বৰ এনে চাৰি নম্বৰ।
নহয় ধমকুল বাইদেহে
ধমটো বাইদেউ দুই নম্বৰ ছোৱালী ভিতৰত দুই নম্বৰ। এনে ল'ৰাৰাকেইটাই প্ৰথম ল'ৰা কেইটাই।
উম।
তিনিটা ল'ৰা তাৰপিছতহে ছোৱালী তিনি জনি।
দেিছে ছটা তুলিছে তথাপিও কি ধুনীয়াকে তুলিৰি ডাঙৰ দঘ কৰিলে ন আমাৰ দুটাই জঞ্জাল লাগেহে
জঞ্জাল।
কিন্তু ভালেই হৈছে এইটো ওলাৰ কাৰণে এতিয়া পৰিয়ালৰ তথাপি মৰম-চেনেহ হয় বাই-ভনী।
অ।
লাগে আচলতে দে তিনটা, চাৰিটা এনেকে। বিপদে-আপদে কিন্তু এতিয়া কেনেকেনো তুলিব যিহে সমস্যা আমাৰ অ বিপদত ভাল আও।
বিপদত ভাল আও।
সেনেকুৱা মেচিন হ'বই নোৱাৰো আও।
এটা ল'ৰা তোলোতেও হাহাকাৰ নাৰছিঙত ভৰ্তি হয় আৰু দুটা তিনটা তুলি লৈ পিনি জেলহে চলি আছে। দোকানবোৰ নাইকিয়াই হ'বগে।
ভাল এতিয়াৰ লগত নিমিলে যে।
কাৰণে সেইটোকাৰণে আকৌ খাদ্য পাতি বিলাক ভাল আক। ভেজাল নাইকিয়া আগৰ খাদ্য ভেজালেই নাই আক। অ নিজে কৰে যেতিয়া অ।
চাউল মানে গোটে শোপা আৰু শক্তিও পায় সেই অনুসাৰে।
অ সাৰ-সুৰ নিদিয়ে সাৰ-সুৰ নিদিয়ে যিখিনি গোবৰ সাৰ দি কৰিব আৰু যিখিনি হৈছে তাতে আৰু।
আজিকালি কিমান আনন্দ অ। সেইকেইটা অলপেই হক বহুত শক্তি পায়।
এতিয়া শাক-পাচলি এটাও খাব নোৱাৰা তুমি এদিন আনি থলেই গোটেই পকি
পকিয়ে যায় চব মেডিচিন আও তেতিয়া আক একোৱে নিদিয়ে এসপ্তাহলে থাকে তোমাৰ একোৱে নহয় হয়নে?
অ, একো নহয়। এতিয়া এদিনতে এই বেছি বিশেষ কে মোৰ লেচেৰা মাহ কেইডাল দেখিলেই মানে ঘৃণ লাগে আৰু। আগদিনা আনিলে পিছদিনাখনলেকে ফুলি পেলাই হালধীয়া হৈ থাকিব উম হালধীয়া হৈ থাকে যে ফুলি পেলাই মোৰ একে দেখিলেই ঘিণ লাগে সেইটো বস্তু।
উম।
ফুলি যোৱাৰ পিছত যদি দেখা পাওঁ
মই আনিব নিদিও বেছিকে সেইকাৰণে।
উম।
দেউতাইটো দেউতাই নানেই কোনোপধ্যে। এইবিলাক শাক-পাচলি ইহে এতিয়া কিমান নো একেবিধকে খাই থাকিম ঘৰতে বহুত শাক ওলায় বুলিয়ে দেউতাই খালি আলু গিটা আনে আও তেলকন আনে আৰু একোয়ে ইহে পটল কিবা-কিবি এনেকে লৈ আহে।
ঘৰতে কৰি খোৱাই ভাল তোমালোকৰ এতিয়া ঠাই আছে ভাল কৰিবলে। কৰি ল'ব পাৰা ভাগে ভাগে।
অ নহয় কৰিব এতিয়া।
অ।
এ তাৰমানে